নে
হেল্ল'
হয় হয় শুনিছেনে আপুনি,
অ শুনিছো হয় কওকচোন কোনে ক'লে?
হয় নমস্কাৰ বাইদেউ, মই আপোনাৰ তিনিআলিৰ পৰা ক'লো।
হয় হয় কওকচোন বাৰু।
মানে আপোনাৰ এই টাউনত আপোনাৰ যিখন কাপোৰৰ ডাঙৰ দোকান আছে, সেই খন আপোন এ নহয় জানো।
উম হয় বাৰু কওকচোন,
হয় হয় মানে হয় হয় মোক, অলপ বস্তু দৰকাৰ হৈছিলে বাৰু আপোনাক এইখিনি হয়, আপোনাৰ এইখিনি এনেই আপুনি মোক প্ৰথম কৰি লওকচোন। আপুনি কাপোৰৰ মানে ধৰক আপোনাৰ দোকানখনত কি কি কেনেকৈ কেনে, এনেকুৱা ধৰণৰ কাপোৰ পাই এবাৰ জনাওকচোন।
আপুনি আমাৰ দোকানতটো চব পাব আপোনাক যি লাগে। বা মানে বোৱা কাপোৰ পাটৰ কাপোৰ লিন্ঞ্চি, আৰু মানে চব চব ধৰণৰ কাপোৰ কাপোৰে পাব যি যি আপোনাক লাগে
আপোনাৰ কইনাৰ যিটো, মেইন ধৰ সাজযোৰ সেইযোৰো পাম ন।
অ হয় পাব। দৰাৰ মেইনচেট পাব কইনাৰ মেইনচেট, চব পাব।
হয় হয় হয়, আপোনাৰ এতিয়া মই মোৰ কথাল আহিলো। মোৰ আপোনাৰ, আৰু এসপ্তাহৰ পিছত মোৰ ভন্টিৰ বিয়া।
হয়।
হয় মোক আপোনাৰ পাটৰ কাপোৰ পাটৰ কাপ কাপোৰ অলপ লাগিছিল লগতে আপোনাৰ মুগাৰ কাপোৰ লাগিছিল। আৰু আপোনাৰ হয়-হয়। আপোনাৰ এনেই ধৰক কইনাই পিন্ধা পাটৰ কাপোৰ আপোনাৰ মেইন পাটৰ কাপোৰযোৰৰ কথা কোৱা নাই। এই যিটো পাটৰ কাপোৰ আপোনাৰ কালাৰিঙত যিটো পাটৰ কাপোৰ আহে।
হয়।
সেয়া পাটৰ কাপোৰৰ এযোৰত আপুনি কেনেকে দি আছে।
উম, সেয়া পাটৰ কাপোৰ এযোৰ টো আঠ হাজাৰ আঠ ন হাজাৰ তেনে। তেনেকে পাৰিব।
হয়-হয় আপোনাৰ তাৰে নেই আপোনাৰ কোৱালিটিটো চাই পেলাই আপোনাৰ দামটো কৈছে নে অকল উ
হয়-হয়-হয় কোৱালিটিটো চাই কৈছো মানে কম। ভাল কোৱালিটিৰতটো মানে আঠ ন হাজাৰ মানে আৰু যদি আপুনি তাট কে কমত বিচাৰে তেনে পাঁচ ছয় হেজাৰত পাব এটো যদি আপোনাক ভাল লাগে। এনে আঠ ন হেজাৰ দহ এনেকে দহ হেজাৰ দহ হেজাৰো আছে আপোনাক যদি লাগে পাব।
হয়-হয়-হয় বাৰু আপোনাৰ মোক আপোনাৰ বা কইনাৰ মানে মেইন পাটৰ কাপোৰ মেইন কাপোৰযোৰ নহয় পাত ৰ কাপোৰ আপোনাৰ মোক আপোনাৰ তেনেকুৱা মোক সাতযোৰ লাগিব।
হয়-হয়।
হয় আৰু আপোনাৰ কালাৰ কেইটা মই কৈ দিছো আপোনাক। হয় আপোনাৰ বগা যিটো কালাৰ হয় আপোনাৰ বগা কালাৰত। মোক দুযোৰ লাগিব কাৰণ আপোনাৰ কইনাৰ মাকৰ কাৰণে আৰু কইনাৰ শাহুৱেকৰ কাৰণে।
হয়-হয়-হয় পাব আপুনি নিশ্চয় পাব।
স কিয় হয়-হয় তাৰ পাছত আৰু তাৰ লগতে আপোনাৰ। উম, ধৰক উ তাৰে কইনাৰ কাৰণে আপোনাৰ এযোৰ বি গোনীয়া পাটৰ কাপোৰ দাইত আৰু এযোৰ আপোনাৰ আ' ৰঙা দিব লাগিব। অ, হয়-হয় আৰু এযোৰ হয় আৰু এযোৰ আৰু এযোৰ। আপোনাৰ সোণালী কালাৰত বাকী বাৰু বাকী কি কালাৰ বাকী কেইটা ৰং মই আপোনাৰ বুটিকত গৈ পেলাই চাই ল'মগে।
উম-উম হব।
হয়-হয় বাকি আপুনি আ, এই এ ধৰক আপোনাৰ যিটো সোণালী কালৰৰ কাপোৰযোৰ কথা কৈছো।
হয়।
হয় আপুনি তাতে তাৰ মানে কিমান মান দাম লয় সেইটো সেইযোৰ কাপোৰত। মই শুনামতে তাতে দামটো অলপ বে
উম, সেই ইয়াত তাতো দাম ইয়াত বাৰু দাম বেছি মানে সেইযোৰ। কাপোৰ অলপ হেভি হয় ন। মাণে দামটো অলপ বেছিয়ে হয় আপুনি হেই সেইযোৰ আপুনি আ, পোন্ধৰ ষোল্ল তেনেকৈ পাই যাব হাজাৰ।
হয়-হয় এনে আপুনি মোক অ, আপোনাৰ তাত যি-যি কাপোৰ আছে গোতেবোৰ কাপোৰৰ অলপ দাম বোৰ মোক অলপ জনাওকচোন তেতিয়া ধৰক মই আপোনাক কথাখিনি ক'ব পাৰিম।
হয় আপুনি কইনাৰ মেইন চিটটোৰ বিজ হাজাৰ তেনেকৈ পাব।
হয়।
আৰু বাকীবোৰ চ মানে যোনবোৰ নৰ্মেল চাদৰ মেখেলা সেইবোৰ। এনেকে মানে আ কমতে পাব আৰু।
হয় হয়।
আৰু আপোনাক যদি বোৱা মানে আপোনাক বোৱা কাপোৰ যদি লাগে ল'ব পাৰিব আমাৰ অ ইয়াতে মানে অ তাঁতশাল আছে, ইয়াতে বোৱা হয়।
হয় হয়।
ইয়াতে আয়া বিশজোৰ মান তাঁতশালে আছে। এতিয়া মোৰ তাতে নিজে কাপোৰ বোৱা, বৈ পেলাই নিজে মানে কাপোৰ তৈয়াৰ কৰা হয়। যদি আপোনাক বোৱা কাপোৰ লাগে তেন্তে আপুনি বোৱা কাপোৰ ল'ব পাৰিব
হয় হয় আৰু আপুনি বোৱা কাপোৰ বোৰ কেনেকে দি আছে
হয় বোৱা কাপোবোৰ অলপকৈ দাম বিছিব কাৰণ অলপ কষ্ট হয় নহয় তে নিজে তেতিয়া হাতেৰে কাম কৰি কৰা হয়, হয় বোৱা কাপোৰবোৰ উম পাব আপুনি বাৰ তেৰ হাজাৰ মানত পাই যাব
হয় হয় বাৰু আমাক আপোনাৰ বোৱা কাপোৰ যিটো আপোনাৰ মিচিং বোৱা কাপোৰ এটা পায় ন
হয় হয়
হয় আপোনাৰ মোক তেনেকুৱা কাপোৰ লাগিব আপোনাৰ তিনিযোৰ
হয়
আপোনাৰ ৰঙাত লাগিব এযোৰ আপোনাৰ কলা আৰু এযোৰ আপোনাৰ হালধিয়াত লাগিব
অঁ ঠিক আছে হ'ব।
হয় হয় আৰু আপোনালোকৰ তাতে এনেকে চাদৰ বোৰ পায় নেকি অকল চাদৰ মানে আপোনাৰ চাদৰ মেখেলা নহয় অকল চাদৰ
হয় পাব পাব
আপোনাৰ চিল্কৰ যিটো চাদৰ
হয় বাবু
তেনেকুৱা আপোনাৰ চাদৰ মোক পঞ্চাশখন লাগিব
হয় হয় হয় পাব
কেনেকে দি আছে
চাদৰটো এখনত তিনিশকে কম দিওঁ
হয় হয়
আপুনি বেছিকৈ লয় তেলে আপোনাক ডেৰশকৈ দিব পাৰিম মই এখনত
হয় হয় বাৰু আপুনি দাম বোৰ এনেকে কোৱা কাৰণে ভালো লাগিছে বাৰু আপুনি দামবোৰ কমাম বুলি কৈছে যেতিয়া
হয়
হয় আৰু আপোনাৰ দৰা বৰণৰ যিটো ধৰক চেট হয় সেইটো আপুনি কেনেকে দি আছে
দামনত ছেট যোৰ দহ হাজাৰত পাই যাব
হয় হয় আপোনাৰ এ তাৰে ধৰক আপোনাৰ যিটো দহ হাজাৰৰ পৰা আপোনাৰ আৰম্ভ হৈছে নে আপোনাৰ ধৰক দহ হজাৰতে সীমিত হৈছে
অ দশ হজাৰ পৰা আৰম্ভৰ আৰম্ভ হৈছে যদি আপোনালকে তাতকে দামী লাগে তেন্তে আপুনি ল'ব পাৰিব
কাপোৰ তাৰ কোৱা কাপোৰৰ কোৱালিটিটো কেনেকুৱা ধৰক একে দামীটো কিমান মান হ'ব
একে দামীটো আপোনাৰ ত্ৰিছ চল্লিছ হাজাৰলৈকে আছে।
হয় হয় তাৰ কাপোৰৰ কোৱালিটিটো কেনেকুৱা
কোৱালিটি বহুত ভাল
হয় হয় বাৰু মোক অলপ ভাল কাপোৰে লাগে মোক মানে আপোনাৰ এক নম্বৰৰ কাপোৰে লাগে
হয় হয়
হয় মই বাৰু কাইলৈ যাই মই গোটেই বস্তুখিনি এবাৰ চাই আহিম তেওঁ আপোনাক এটা মই হয় হয় মই তেওঁক আপোনাক এটা হিচাপ দিলো ধৰক বাৰু আপুনি ধৰক এই ৰুমাল বোৰ বয় নেকি
হয় হয় আপুনি ইয়াত ৰুমালো পাব
হয় হয় এ আপুনি মোক ৰুমাল আপোনাৰ ষাঠিখনমান লাগিব
হয় হয়
হয় হয় আৰু আপোনাৰ গামোচাওতো আছে
হয় হয় আপুনি চব ধৰণৰ বস্তুৱে পাব
হয় হয় হয় হয় আপোনাৰ মোক গামোচা লাগিব আপোনাৰ পঞ্চাশখন।
হয়।
আৰু আপোনাৰ ধুতিটো ধৰ থাকিব ধুতি লাগিব আপোনাৰ পঞ্চাশখন।
হয় হয় আপোনাক যদি গামো গামোচা মানে বোৱা গামোচা লাগিব নে নে এনেকা হেৰি?
হয় আপোনাৰ গামোচা বোৱা গামোচা আপোনাৰ মোক বিশখন দিলে হ'ব বাকী কি আপোনাৰ মেচিনত যিটো ধৰ কৰে তেনেকা আপুনি মোক ত্ৰিশখন দিলে হ'ব।
হয় হয় ঠিক আছে, বোৱা গামোচাটো অলপ দাম পৰিব।
হয় হয় আপুনি সেইটো মিলাই পেলাই মোক ক'ব। কিমান মান কি হয় হয় হয় হয়। বাৰু আপুনি এনে আপোনাক কথা এটা সুধো বেয়া নাপাব।
হয় নেপাওঁ কওকচোন।
এই কাপোৰৰ দোকান খনৰ পৰা কিমান মান উপাৰ্জন কৰি আছে?
উম, মোৰ কাপোৰৰ দোকানখনততো মাহে ক'ত? অ, বিছ, ত্ৰিছ লাখ আহি যায়।
হয়-হয়- হয় আপোনাৰ ভালে খিনিয়ে উপাৰ্জন হয়।
হয় ভালেখিনিয়ে হয় মানে বহুতৰ অৰ্ডাৰ থাক তো মানে বিয়া চিয় বিয়া বহুতৰে অৰ্ডাৰবোৰ আহি-আহি থাকে। আৰু বহুতে বহুতৰ এনেকুৱা কাপোৰৰ দোকান অ, ইয়া পৰা মানে আমাৰ দোকানৰ পৰাই নিয়েহি।
হয়-হয় বাৰু বহুত ভাল কথা এনে আপোনাক আৰু এটা কথা সুধো আপুনি এইবোৰ কাপোৰৰ লগতে আৰু কিবা হাতেৰে বনোৱা কিবা কাপোৰ চাপোৰ বনাই আছে বনাই নেকি?
হয় কাপোৰ মই ঘৰত বনাওঁ ফেব্ৰিক কৰি।
হয় আপুনি ফেব্ৰিক কৰে ন?
হয়-হয় কৰোঁ।
আপুনি মোক অ, কেনেকুৱা ধৰণৰ ফেব্ৰিক কৰে জনাব নেকি?
আপোনাক মানে আ উম, উকা চাদৰ মেখেলাত তেনেকে ফুল চুল দি ফেব্ৰিক কৰোঁ।
হয়-হয়- হয়। অ, আপুনি ধৰক আপুনি মোক এটা কাম কৰিবচোন আপুনি মোক অলপ ফটো পঠাই দিবচোন ফেব্ৰিক।
অ', অ', ঠিক আছে হ'ব।
তেনেকে পঠাই দিলে মই গম পাম বাৰু কেনেকে কি কৰিছে?
হয়-হয়।
হয় বাৰু উম, আপুনি তাতে আপোনাৰ কৰ্মচাৰী কিমান মান হ'ব?
কৰ্মচাৰী বিছ ত্ৰিছজন মান আছে।
হয় হয় আপুনি এইটো ব্যৱসায় বাহিৰে আপোনাৰ বেলেগ কিবা ব্যৱসায় আছে নেকি
মানে মোৰ এতিয়া এইটো ব্যৱসায়ীতে মোৰ দিনতটো গুচি যায়গে মোৰ বেলেগ ব্যৱসায় কৰি কৰিব টো সময় নাথাকে দিনতো মানে দিনটো দোকানতে থাকা হয় আকৌ ৰাতি গৈ ঘৰ আকৌ ফ্ৰী বিক কামত লাগি যাওঁ মানে বেলেগ কোৱাকৈ তেনেকে সময় পোৱাগে নাই
হয় কিবা ভাবিছে নেকি যেনেকুৱা
তেনেকুৱা মানে কৰাতো, কৰিব মন যায়, সময়-সুবিধা মিলাই, তেনেকৈ এতিয়ালৈকে ভাবা নাই
হয়, হয়, হয়, বাৰু, মই আপোনাক এটা কথা কওঁ, আপুনি যদি আপোনালোকৰ দোকানখনৰ কাষতে, হয়, এখন যদি আপ আপুনি, আ, ছোৱালী মানুহৰ যদি এখন পাৰ্লাৰ খুলি দিয়ে
হয়, হয়।
হয়, আপোনাৰ কাৰণে ধৰক ভাল হ'ব, কাৰণ আপোনাৰ, তাতে ধৰক ছোৱালীবোৰ বেছি অহা-যোৱা কৰি থাক কে ন পাৰ্লাৰবিলাকত? হয়, ত', সেই সেইটো কাৰণে আপোনাৰ ভাল হ'ব। আপোনাৰ ধৰক, এতিয়া বুটি, আপোনাৰ যিখন কাপোৰৰ দোকান তাতে আপোনাৰ ধৰক গ্ৰাহকো বাঢ়িব। হয়, মই আপোনাক কথ কথাটো জনালোঁ মানে, মোৰ সৰুকে এখন পাৰ্লাৰ আছে আপোনাৰ তিনিআলিত
হয়।
আপুনি যদি বিচাৰে তেনেহলে মোক অলপ ধৰক সহায় কৰি মই সেই পাৰ্লাৰখন অলপ ডাঙৰ কৰি মই তালে নিব পাৰো
হয় হয় যদি আপুনি হয়, মোৰ লগত যদি আপুনি তেনেকে কৰিব বুলি ভাবিছে, ঠিক আছে, মই কৰিম।
হয়, হয়, আপুনি এনে মোক, তাৰ কাৰণে অলপ সহায় কৰিব লাগিব ধৰক সকলো ফালৰ পৰাই হয় বাৰু, বাৰু এইটো কথা আমি পাত তিম এনে, আপুনি, মই, হয়, হয়, মই যাম বাৰু। আপুনি, মই যে আপোনাক বস্তুখিনিৰ কথা ক'লোঁ, কাপোৰখিনি
হয়, হয়।
আপুনি কিমানমান? ধৰক গোটেইখিনি মিলাই আপুনি কিমানমান ল'ব?
আপোনাৰ, আপুনি মানে মোতকে দুই-তিনি লাখমান হাতত আনিব আৰু
হয়।
মানে এতিয়া মূহুর্ততটো ক'ব নোৱাৰিম কিমান
হয়, হয়, হয় আপুনি কি দুই তিনি লাখে হ'ব নে অলপ বেছি
না আপুনি পাৰিলে বেছিকে আনিব।
হয় -হয়- হয়। বাৰু মই বাৰু কাইলে আপোনাক হয়, হয়। কাইলৈ মই বাৰু গোটেই খিনি আপোনাক পইচা দিব নোৱাৰিম। দিম মই আপোনাক পঞ্চাশ শতাংশ হে দিম হয় আৰু পঞ্চাশ শতাংশ শতাংশ মই আপোনাক গোটেইখিনি যেতিয়া আপোনাৰ দোকানৰ পৰা ল'ম তেতিয়াহে দিম।
হয় আপুনি যদি যদি অফাৰত পায় অফাৰটো আ পাই যাব।
বাৰু ঠিক আছে আপুনি মোক ইমানখিনি টাইম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ।
হয়, হয়। ঠিক আছে হ'ব বাৰু ফোনটো কাটো।